হেল্ল'! হেল্ল'!
অ, খুৰি কি কৰিছে?
এ, মই আছো পাই। তুমি কি কৰিছা?
মইয়ো এয়া খাই পেলাই, ভৰিৰ নখকেইটা কাটি আছো।
অ, ৰাতি আমাৰ আগৰ ফালে ভৰি নখ কাটিব নিদিয়ে, আগতে আমাৰ মানে পিটিছিলে।
আমাৰো নিদিয়ে, কিন্তু মোৰ উপায় নাই সময় নাপাওঁ দিনত, পাহৰি থাকো।
উম, উম, সেইটো সেইটো হয় বাৰু। ভাত মই বনাইছো হে পাই। তুমি ভাত খালা?
খালো দিয়ক। ভাত নহয় কৰ্ণফ্লেক্স খালো।
অ, হয় নেকি! ভালে কৰিলা দিয়া, ৰাতি অকমান লাইটকে খাব লাগে।
সেইকাৰণে।
তুমি অকণ গাট আৰাম পাইছানে?
গাটোনো কি হ'ব অকমান ভাল লগা যেন লাগে আকৌ কিবা লাগিছেচোন কফ টো কাৰণে অশান্তি হৈছে মোৰ।
মানে নাকটো এতিয়া অলপ আগতে চাইছিলো, ইমান ডাঙৰ কে এটুকুৰা মাংস বাঢ়ি আছে।
উম',।
উশাহে ল'ব নোৱাৰা হৈছো।
তাত কি তোমাৰ স্প্ৰে চিচপ্ৰে দিছে নাকৰ কাৰণে?
স্প্ৰে মই কিনিছিলো মাৰি আছো।
অ', আৰাম পোৱা নাই।
নাই মই নাকৰ স্প্ৰে ইউজ কৰাই নাছিলো, আজি এতিয়া এইমাত্ৰ হে কৰিছো।
অ', তুমি এইটো কেইদিনমান ৰেগুলাৰ কৰাচোন। ডেইলি তিনিবাৰ তিনিবাৰকে। বাৰু হ'ব বাকী, হেৰি নহয় তোমাক এটা কুৱেচন এটা সুধো দেই, তুমিতো ইকনমিক্স পঢ়িছা নহয় জানো অৰ্থনীতি? এই যে আমাৰ যে বৰ্তমান চলিত, মানে আমাৰ চ' চকুৰে দেখিব পোৱা হা কিছুমান প্ৰব্লেম যে আমাৰ হৈ আছে, সেই প্ৰব্লেম খিনি তুমি ইনমিক ভাষাত কেনেকৈ তুমি এক্সপ্লেন কৰিবা কোৱাচোন?
তুমি বৰ অদ্ভূটো এটা সুধিলে নহয়।
হে' হে'।
বেলেগ কিবা এটা সোধকচোন।
হ হা
বেলেগ কিবা এটা সোধক। মোৰ মানে গাটো বেয়া যে, হেভী কুৱেচনত মুৰতো একদম দিব মন যোৱা যাই।
ঠিক আছে বাৰু দিয়া, হেৰি নহয় পিছে তুমি এতিয়া কি পঢ়ি আছা?
মই পঢ়ি আছো এ' নাই পঢ়িছো পঢ়িছো ফৰ্টিটা কুৱেচ মানে এনেকে এম চি কিউ কৰিব দিয়ে টেষ্ট পাতে, ফৰ্টি টা নহয় টুৱেণ্টিটা কুৱেচন দিয়ে কিমান মাৰ্ক পায় ফৰ্টিৰ ভিতৰত, মোৰ এতিয়ালৈ কে এটাহে ভুল হৈছে হেৰিটা কৰিলো, আহ ফৰ্টিনটা কৰিলো।
হয়', নেকি বাকীকেইটা আজি কমপ্লিট কৰি দিবা কৰি?
কি কলে?
বাকী কেইটা আজি বোলো কৰি কমপ্লিট কৰি দিবা। অ',। তাৰপিছত হেৰি নহয়, তুমি ইনমিক্সৰ পেপাৰকেইখনৰ ভিতৰত চবতকৈ ভাল পোৱা পেপাৰ কোনখন?
অ',। মোৰ, মই হেই ভাল পাইছিলো আপোনাৰ এতিয়া বুলি নহয় এনে মই ইণ্টাৰনেচনেল ভাল পাইছিলো অ' মোৰ ইষ্টেছো ভাল লাগে আজিকালি।
অ',।
উম
আচ্ছা আচ্ছা ষ্টেজটো অসমীত কি বুলি কয়।
অ পৰিস সং পৰিসংখ্যা নেকি।
এছ এছ হয় হয়।
হয় ইমান নজনা নহয় বাৰু জানো মই।
হা
মানে মই আছামিছ মিডিয়ামৰ আছিলিলো যে জানো।
নেকি আজিকালি আজিকালি একৌ ল'ৰা ছোৱালীবোৰ ইংলিছ মিডিয়ামৰ পৰাত নাজানে নহয়। মই তুমি নাজানা বুলি সোধা নাই বাৰু সাধাৰণ সদ কিছুমান শব্দ পা আমিও নাজানোঁ। অ আৰু আজিকালি মানে ল'ৰা ছোৱালীবোৰ এনেকুৱা ভাৱে যে অসমীয়া কলে বহুত যেন তলৰ বুলি ভাবে কিবা ডাউন হৈ যাব। তে তেনেকৈ বুলি ভাৱে নেকি জানো পায়। বহুত খিনি পাইছো পাই মোৰ ছোৱালীজনও তেনেুৱা পাইছো কিছুমান ক্ষেত্ৰত। অ
আপোনাৰ ছোৱালীজনীক কেনেকুৱা পাইছে।
মানে কিছুমান এনেকুৱা তুমি অসমীয়াত কথা ক'লে অকণমান যে হেৰিহে পাব হয়। তেনেকুৱা নিছিনা আৰু লগৰ ছোৱালীবোৰৰ লগত মানে তেনেকুৱা নিচা মই বোলো হেৰঁও। যিটো আমাৰ মাতৃভাষা সদায় আমাৰ নিজৰ লগত ৰাখিব লাগে সেইটো। আমিয়ে যদি মাতৃভাষাটো চৰ্চা নকৰো কোনে কৰিব কোৱাচোন ন হে।
সেইটো হয়।
উম সেইটোৱেতো। আজিকালিতো সকলো অসমীয়া মিডিয়ামেই হৈ গ'ল ইংলিছ মিডিয়ামেই হৈ গ'ল।
উম
অসমীয়া মিডিয়ামতটো ক'ত এটা ল'ৰা ছোৱালী পঢ়ে আৰু।
আগতে আকৌ। ষ্টেণ্ড কৰা ল'ৰা ছোৱালীকেইটাৰ হায়াৰ ছেকেণ্ডৰী শংকৰদেৱে হয়। মেট্ৰিকত উম।
মানে এইটো নহয় যে লেংগুৱেজ টো বেৰিয়াৰ হ'ব নহয় আৰু। পঢ়িব পাৰা আগতে কথা দিয়াচোন।
যিখিনি আছামিছ মিডিয়াম সেইহত ইংলিছতো ভাল আছামি ভাল কিন্তু যিখিনি ইংলিছ মিডিয়াম সিহতক আছামিছ পিছত তেনেই কেছা।
চা হয় সেইটো হয়।
সেইটো আন এক্সে এক্সেটেবোল মানে তুমি হয়। তোমাক যে তুমি দুটা পাৰিবা এইটো নহয় যে তুমি তোমাৰ মাদোৰ টেংকো নাজানা মিছে। এটো নাজানা মিলছ তুমি মোৰ খোৱা মানে মোৰ দিস্তীত।
সেইটোএই টো।
সেইটোৱে।
তুমি নিজৰ নিজৰ বস্তুটোৱে যদি তুমি নাজানা আনৰ বস্তুটো তুমি কেনেকে জানিবা কোৱাচোন বাৰু।
এটোৱেই টো।
তোমাক এটা মই ধুনীয়া এটা কথা কৈছো দেই তুমি জানানে ঢেঁকীৰ ইংৰাজী শব্দ শব্দ কি।
অ বেয়া নাপাব মই জানিছিলো এতিয়া পাহৰি
মই এটা কথা কয় ন ঢেঁকীৰ কোনো ইংৰাজী শব্দ নাই সেইটো এটা বহুত আটাইতকৈ এনেক মানুহ হয়
কিয়?
কিয় ধান বনা ঢেঁকীতো কেতিয়াও ইংলেণ্ডত নাছিলে মানে বি
অ', ঢেঁকী ঢেঁকী।
অ'।
মই আকৌ ঢেকীয়া বুলি ভাবিছোঁ।
সেইবোৰ বাৰু নাজানো বাৰু, বহুত বেলেগ, বেলেগ নাম থাকিব নহয়। আচৰিত দেই, তাৰ পৰা তুমি তুমি বিশেষকে স্কুলৰ সময়ত কোনটো ছাবজেক্ট চবতকে ভাল পাইছিলা হ'য়?
মই, ইংলিছ গ্ৰামাৰ।
অ'।
আৰু উম, মই মেথছ ভাল পাইছিলো, আৰু হয়, আৰু মই আপোনাৰ ভাল পাইছিলো জিঅ'গ্ৰাফি ভাল পাইছিলো।
তোমাৰ জিঅ'গ্ৰাফি আছিল ন?
হয়, এবাৰ ফাৰ্ষ্ট ইয়েৰ একদম শেষ ত মই জিঅ'গ্ৰাফি লৈছোঁ।
আচ্ছা আচ্ছা আচ্ছা, বাৰু হ'ব বাৰু, ঠিকেই কৰিলা। তোমাৰ আগৰ হায়াৰ ছেকেণ্ডাৰী মেথছ আছিল নেকি?
নাই।
এইটো কথা হ'য় হায়াৰ ছেকেণ্ডাৰীটো বিশেষকে তুমিতো কোৱা মতে অকলশৰে পঢ়িছা, কোনেনো মেথছ পঢ়াব আক' হয় নে নাই?
মেথছৰ টিচাৰ আছে, কিন্তু মেথছ চাবজেক্ট নাছিলে মোৰ।
আচ্ছা আচ্ছা ত আজিকালি এটা কথা জানা নে নাই, আজিকালি কমপালচৰী কৰিছে নহয়, ইকনমিক্স কৰিবলৈ হ'লে।
সেইটো আজিকালি কৰিছে বাৰু। এতিয়া মই যাক পঢ়াও, তাইও মেথছ লৈছে।
উম।
আজিকালি বাৰু ভালেই হৈছে, এতিয়া আমি বহুত হায়, হায়াৰ লেভেলত গৈ পেলাই তো এনেওঁ মেথছটো দৰকাৰেই হৈ দিয়াচোন, সেইটোৱেইটো। আৰু ইকনমিক্সটো কবলৈ গ'লেহে আৰ্টছৰ চাবজেক্ট, গোটেইখিনি চাইঞ্চৰে আছে দেখোন।
সেইটোৱে, সেইটোৱে।
আৰু, একচেপ্টটো নকৰে হ'য়তো মোৰ মতে। পিছলে মেথছ নাথাকিলে ইকনমিক্সত মেজৰ ল'বলৈ।
উম উম, সেইটো নকৰে অ'।
আমি এনেকুৱা এটা চাব, যে চব পিনে পৰাই কষ্ট কৰি ষ্ট্ৰাগল কৰি পঢ়ি আহিছো মানে।
অ'।
মইতো বিশেষকে বহুত কৰিছো দেই।
উম হম। এতিয়া তোমাৰতো কোনো টিচাৰে নাছিলে, অকলশৰে পঢ়িবলগীয়া হৈছিলে, এটা নতুন চাবজেক্ট।
তাৰোপৰি একদম এভাৰেজো নাছিলো বিল' এভাৰেজ এজনী ষ্টুডেন্ট গৈ পেলাই ধৰা টপ পাইছিলোগে নিজৰ কষ্টৰ বলত সেই সৰু কালৰ পৰা।
মোক প্ৰথমে এখন হেৰি স্কুলত মানে এনেই নাম লগাই দিছিলে ন' মই গৈ আছিলো। তাত মোৰ তাত পঢ়াত ভাল আছিলো কিন্তু এ যেতিয়া এইখন স্কুলত আহি দিছেহি। মই একো নাজানো, এতিয়া যেনেকে এই ল'ৰা জন টিউচন কৰিছো। ক্লাছ ল'ৰাজন ইয়াক যেনেকৈ শংকৰদেৱৰ পৰা আনি প্ৰাইভেটত তেতিয়া লগে লগে সি একো বুজি নাপায়, মোৰ তেনেকুৱা হৈছিলে তাত চব ইংলিছ মই কি কৰিম। ৰাতি বাৰটা বজা মানলৈকে এটা এটাকে ইংলিছ শব্দত অসমীয়া, অসমীয়াত লিখি লিখি মনত ৰাখো ইমান কষ্ট কৰো মই। মোৰ এতিয়াও মন আছে, সৰু কালত কৰা কষ্ট তেনেকে তেনেকে তেনেকে তেনেকে মই ৰোল কিমানৰ পৰা সেই ৰোল আহিছিলো ছেভেনটিন হৈছিলেহি। ছেভেনটিনৰ পৰা ৰোল ইলেভেন হৈছে। ইলেভেনৰ পৰা ৰোল এইট হৈছিলে, এইটৰ পৰা ৰোল থ্ৰী হৈছিলে।
তোমালোক ইংলিছ মিডিয়াম আছিলে নেকি?
অ', মানে মোৰ ন, ন, ন, মোৰ স্কুলখনত নাই নাই আছামিজেই কিন্তু হেৰি বোৰ। কি বুলি কম এতিয়া, মই যিখনত পঢ়িছিলো তাত নৰ্মেল। তাত মানে একোৱে পঢ়োৱা নাছিলে ন', তাৰ পিছত ইয়াত আহি পেলাই মোৰ বহুত প্ৰব্লেম হৈছিলে, বিকজ ইয়াত ইংলিছ এবোৰলাক এডভানস ইয়াতো সেইবোৰ নাৰ্চাৰী পি নাৰ্চাৰী চব আছিলে।
উম, অ'।
ইংলিছ মিডিয়াম নহয়। এডভান্স চব বস্তু মানে স্কুলখনত। এনেকুৱা নহয় যে, একদম কিবা কিবি চব এডভান্স বহুত ষ্ট্ৰিক্ট আছিল এইখন স্কুল। কাৰণ সেই প্ৰাইভেট স্কুল ন'!
উম।
তো মই একো পাত্তা পোৱা নাছিলোঁ।
উম।
কিন্তু যেতিয়া মই হেৰী উম। তেনেকেই মই ৰিজাল্টত টপ ছেকেণ্ড হৈছিলো গৈ, গৈ, গৈ সেয়াই আৰু।
আচ্ছা। বাৰু এইটো। বহুত ক্ষেত্ৰত কাৰণ মানে এখন বেলেগ এখন স্কুল নপঢ়া নশুনা এখন স্কুলৰ পৰা যদি ঘপক কে এখন প্ৰাইভেট স্কুলত লৈ অনা হয়, মানে নিজৰ হেৰিটো হেৰি হৈ যায় বহুতখিনি। যথেষ্ট
ঠিকে আছে, তাৰ স্কুলখনৰ নামটো কি আছিলে?
অ', আচ্ছা আচ্ছা, বাৰু হ'ব এতিয়া এতিয়া তুমিও অ', ৰেষ্ট লোৱা গাটো বেয়া যেতিয়া, ময়ো যাওঁ ঠিক আছে দেই।